অ শু
অ শুনছো দে ক
কি কৰি আাছা
মোৰ নেটটো নাহা গেল দেখোন স্ল' মাৰ দিলা হেল্ল'
অ কি কৰি আছা
আছো ৰ', এই এচাইনমেন্ট লেখি আছিলো।
নেটৱৰ্কতটো নাপালি জাগা তাৰপৰা অলপমান গুচি দিবি, হয়তো সেইটো কণাত নেটৱৰ্ক নাপাবও পাৰে দৰ্জা খানৰ কণা কাৰণে।
অ, অ, দিছো। এ এচাইনমেণ্ট
আহ হল এচাইনমেণ্ট
অ অলপ বাকী আছে এটা কুৱেছন বাকী আছে
অ হব নাই কমপ্লিট
এটা আছেটো, হৈ যাব আজি। তই।
মই আছো ৰ' এনে, ভাত খালি?
অ, খালো ৰ' তাই খালি?
মই ভাত খাম আৰু, এতিয়া মানে খালোৱে আৰু।
অ-অহ।
তই কিহেদি খালি?
মই মূলা আলু ভাজি, তাৰে পিছত এ, মাংস,
উম।
জ্বালা নিমখ,
উম।
সেংকে খালো।
বঢ়িয়া।
উম। আৰু ক' বাকী।
বাকী মই খালো তোৰ মই খালো তোৰ, অ-মই খাতোও শুধবা ভাল লাগে না।
অ, অ, দে, দে।
অ, সেইটোও সুধবা লাগে মই কিহেদি খালো, মই খালো এইয়া কি, কি আছিল তোৰ, এইয়া চবজি।
উম।
চবজি, দালি, ভাত।
উম।
সেয়ে খালো আৰু, কিনো খাবি বেলেগ আজিকালি, যিহে চবজিৰ দাম।
দাম, খাৰ মাৰা চব্জি।
তাকেতো, এই একদম দুনীয়াৰ দাম আজিকালি। আজিয়ে তোৰ সেনেকে, আজি তোৰ এতে শনিবৰা বজাৰত গেলো।
উম।
শনিবৰা বজাৰত যে যাওঁ, অ বাপ্পা ঐ! চব্জিৰ দাম! বস্তুৰ দাম, তাৰ পিছত এটাৰ পিছত এটা তই সুধবাই নৰা, মানে এইটোৰ পিছত সেইটো দাম। টোৰ পিছত সেইটো দাম।
অ।
তাৰপিছত সেই বান্ধাকবিয়ে সুধলো, বান্ধাকবি বোলে কিবা চল্লিশ না কিমান কিলো।
অ।
তাৰপিছত তাতে আৰু সেই আঙ নালগে, তেনে যিহে লাগে।
অ।
একো খোৱাদো নালগে, একো নালাগে।
এ আজিকালি চবজিগিলা কাম নাই, সদ-ভত নাই।
উম।
আজিকালি আৰু ঔষধ, চৌষধ মাৰে না?
অ'।
আজিকালিতো যি ঔষধ মৰা চব্জি খাই মানুহৰ বেমাৰে হয়।
তাকেটো উম।
উম।
তাকে আনলো, অ, আনাতে দুনিয়াৰ একদম দাম তাৰপিছত কি চব্জি আনবি, সেইকাৰণে এই এইগ্লা আৰু পটল, ভেন্দি। বিলাহী, তাকে লৈ আহিলো।
অ।
বেলেগ আৰু কি আনবি।
উম।
সেইকাৰণে নোৱাৰে আজিকালি বৰ দিগদাৰ হৈ গৈছে চলা।
অ' তাকেটো দাম বস্তুৰ
উম।
কিমান দাম হৈ গৈছে আজিকালি
তাকেটো
গেলামাল বস্তুৰে কিমান দাম হৈছে।
এই গেলামালটো কিনবাই নোৱাৰা বাপৰে বা এই নিমখৰ দাম অ' কণী নিমখ বস্তু দাম আজি আজিকালি মানে বহুত বস্তুৰ দাম হৈ গৈছে আপাঐ চলা একদম টান হয় গৈছি।
তাকেতো
সাধাৰণ মানুহ এটা এটা এটা মানে চলবা লাগিলে একদম বহুত দিগদাৰ
অহ'
উম। অ' এটা কথা গ'ম পাওঁ না নাই? এইটো যি নতুন পাৰ্ক বিলাক যি আছিল। যি চ'ব পাৰ্ক আৰু নতুন বুলি নহয়।
অহ'
এ এ যিমান পাৰ্ক আছিল অ' চ'ব এইবিলাক পাৰ্ক বিলাখানো চ'ব টিকেটৰ দাম বালে নহয় গ'ম পালা নে নাই?
হয় নেকি। কিমানকে বাঢ়লাক বা
এইয়া নতুন পাৰ্ক খানৰ ষাঠি।
অহ।
আৰু এইফালে বৌৰে আৰু মজি গৈছিলো সেইখন আছিল আগতে এশ।
অহ।
আজি আজিকালি হ'ল এতিয়াতো নতুনকে মানে হ'ব আৰু ছয় তাৰিখ মানৰ পৰা হ'ব নেকি গে চাগে গৰম মৰ বন্ধনা সেইকাৰণেও হ'ব পাৰে তাৰে পিছত ডেৰশকে তাতে।
বা অ নতুন যে পাৰ্ক বিলাকত যে পইচা লোৱা নাছিলি তাৰমানে পইচা পইচা ল'ব আৰু।
অ মানে ষাঠি টকাকে টিকেট।
বাহ
উ আৰু ৰোপৱেটো কি আছিল? ৰোপোৱে ৰোপোৱে।
অহ
অ তাৰে ব কৰিছে আৰাইশকে এটাৰ। আগতে এশকে আছিল আজিকালি এতিয়া অৰাইশকে কৰিছি।
হয় নেকি?
উম বস্তুৰ লগত চবতে দাম বাঢ়ি গেছি এ।
উম তাকেতো।
উম। পিছে আজিৰ দিনটো কি কি কৰিলি?
এ কি কৰবি আৰ এচাইনমেন্ট কৰলো।
উম।
ভাত চাত বনালো দিনটো কা পুৰো ধুলোঁ।
অহ
এনকে গেল আৰ দিনটো পাৰ হৈ।
ঠিকে আছে দে, অ সেই কি আছ ছিল মাৰ মাৰ কি মানে মায়ে কি কৰি আছে?
এ ভাত খালো না শুই আছে ৰ ইতা খোবা উলচি।
অ বিছনা চিছনা পা হল,
বিচনা চিচনা পাৰা হ'ল ৰ এই বিষৰ মলম ঘহি আছে।
অ' আৰু কি আছিল? কি হৈছিলে তাৰে সেই বাল্টিং চাল্টিং গিলা নি থৈ দিলি না নাই?
কিহৰ?
এই বাল্টিং চাল্টিং বিলাক যে আছিল যি।
অ' অ' আনচো ন নাই অনা নেকি অ' অনা নাই অনা নাই।
অ' অনা নাই।
নাই।
ঠিকে আছে দে।
আনা নাই‌ ৰ'হ। আনিম ৰ কালি আনিলিও হ'ব একেটাৰ ভিতৰত কালি সোমালিও হ'ব।
অ' ঠিকেই আছে।
আহ।
ঠিকেই আছে দে মনো বাহত আহিছিল নে নাই?
অ' আহিছিল ৰ আহি পালে সিহতে নটামান বজাত চাৰে নটামান বজাত গাল আকৌ। জেঠীমাই আকৌ চাৰে দশটা মান বজাতহে গেলেই অলপ আগতে গেইছিহে জেঠীমাই।
ইমান দেৰিলৈকি কি কৰি আছিলে?
এ গুনু মা জেঠিমা লুডু খেলি আছিল মুোনোবাই আৰু কিবা মোবাইলত কৰি আছিল চাই। আছিল। ভিন্ন্দেও আহিল দে আহি পালাক চাৰে ন নট মান বজাত আহি পালাক আহি প্ৰায় নটা বি মানত গুচি গল।
আহ।
উম।
বহুত দেৰি লাগিয়ে থাকিল।
আহ লুডু খেলি খেলি চাহ দুইবাৰ খালা। জেঠীমাই
অ' ভাত ভাত খাই যোৱাৰ কথা কব লাগিছিল কিয় নলি হিহঁতক?
এ ভাত চাত আৰু ক'ত খাই যাব বনাই থৈ আহিছ বোলে।
বনে থাইছ নেকি?
অ' চ আঞজ চ আঞ্জা চঞ্জা বনাই থৈছে বোলে দা দালি নাই কি বনাইছে নেকি এতিয়া ঘৰত যাই পেললে কিবা বোলে। এখন ভাজা বনাব আৰু ভাত খিনি বনাব।
আহ।
আঞ্জা বনাই থৈ আহ
অ সে কি আছিল। অ সেইকাৰণে ভাত চাত বনোৱাৰ কাৰণে মানে দেৰিকেে আৰু
আহ দেৰি কেই গলে গ নাই
অ লগ পাব দিলে লয় আৰু একলাই থকাতে তহঁতে
গেল আৰু ক'ত আৰু ইমান টাইম থাকিব ৰাতিপুৱা ডিউটি আছে ভিনন্দৰো জেঠিমাৰৰো ডিউটি আছে
কালি ক'ত ডিউটি আছে কালি ভিনত ডিউটি নাই হপা
অ পোৱাল ৰবিবাৰ অ ভিনদও নাই কিন্তু জেঠীমাৰ আছে জেঠীমাৰ দেৰিকে গল ভিন্দৰ হতঁতকে তোন কিবা কাম আছে নেকি ভিন্দৰ
কব প মান জেঠমাৰ ডিউটি থকা কাৰণে দেৰিকে গল আৰু ভিন্ নাই কাৰণে সোনকালে গেল। বাই
আহ।
অ'।
সেইকাৰণে সোনকালে গল শুব আৰু সোনকালে যায়।
কথাতটো হয়।
উম কাম থকা মানুহটোো দেৰি গেছি কাম নহয় মানুহকেইটা সোনকালে গেছে
অ সেইটো হয় কিন্তু
ইয়াত তঁহতৰ ফালে গৰম চৰম কম
গৰম আৰু কম ব নাই ইমান এই গৰম এতিয়াতে ক গৰম কম প হোৱা নাই ৰ জুলাই মাহ পৰাই নাই আছে আৰু কেইদিনমান
নহয় আজি এতিয়া গৰম কমচিনা নাই আজিৰ দিনটোত
নাই কমা নাই
উম বৰষুণ চৰষুণ অহা নাই
আহা নাই দেখোন বৰষুণ চৰষুণ কালিও নাইলা কামতি চোৱাত
উম
আজিও বৰষুণ নাই একটোপো
অহ
ৰ'দহে ইমান ৰ'দ
অহ ঠিকেই আছে দে অহ পিছে এচাইনমেন্ট খিনি জমা দিবা কোনদিনা যাবি
মঙংগলবাৰে যাম নেকি মংগলবাৰে দিম
অ ঠিকেই আছে দে পুৱা আজি আজি সেই জেচীমাহঁতৰ বাইদেউত তাত যোৱা নাই
নাই আজি যোৱা নাই মাতিছিল যোৱাই নহল
কব যোৱা কথা আছিল চোন
যোৱাই নহ'ল হা।
কৰ'বাত যোৱা কথা আছিল দেখোন।
অ, নেগেলেয়েই গৰমৰ কাৰণে।
অলপমান যাই কিনে দেউতাই একেলগে যা মা আৰু তই যাই কিনে অলপ ফুৰি আহ। ফুৰি চুৰি আহি কেনে বিন্দাস অলপ ফুৰি ।
অ', মাতটো অলপ ফাঁচি আহিছে দেখোন তোৰ।
বোলো এনে গৰমত যাই কেনে বোলো এনে থাকাতকে বোলো অলপ ফুৰি আহিবা লাগে তাকে কৈছো।
অ', এই মায়েই ওলাই যাব ইচ্ছাই নকৰে না।
অহ।
সেইকাৰণে আৰু যোৱাই নহয়, যাম বুলি ভাব ছিলো আৰু, ইমান গৰমত আৰু যাবা ইচ্ছা নেগেল।
অহ। যাব লাগে অলপমান, যাই তাই কেনে ফুৰিয়া ধুনীয়াকে বিন্দাজ। আহি কিনে বিন্দাছ ঘৰত চাহ তাহ খা।
উম।
হয় নে নহয়।
অহ।
অলপ দেৰিকে ফোন মাৰিম দে মই।
অ', দে তে হ'ব দে।
অহ।
অ', দে।